হেল্ল'।
প্ল
কি কৰি আছা?
এয়া, বহি আছো।
অ' খোৱা-বোৱা। কৰিলা?
অ'কৰিলো।
অ'। ময়ো এয়া, আছো এনে।
অ'খোৱা-বোৱা কৰিলা নে নাই? ভাত খালা নে নাই?
ভাত খোৱা নাই, এই ল'ৰা ছোৱালীহাল আহি পালেহে খাম একেলগে। উ কিহে খালা ভাত? নাই পোৱাহি, তিনটা বাজিব আৰু।
অঁ। আমাৰ আকৌ আহি পালেইহি। কিবা কিবি খালো আৰু। বনোৱাছিলে সেয়াই।
অ।
ল'ৰা-ছোৱালীকেইটা পৰীক্ষা গৰম বন্ধোৱাৰ পিছত কৰ'ৰবাত যাবানে?
গৰমৰ দিনৰ পিছত। যাম বুলি ভাবিছোঁ এইবাৰ গুৱাহাটী চিৰিয়াখানাকে চাই আহিমগে।
অহ' মই ভাবি আছো এই হেৰি গৰম বন্ধত এবাৰ আমি হেৰি যাম। এই বৰদোৱা যে নতুনকে হেৰি টো বনাইছে প্ৰজেক্ট
অ' প্ৰকল্প চাবলে যাবা। অ'
অ তাত যাম। তাত টাপা আহি তেজপুৰৰ ফালে যাম চাগৈ, অঁ' আমাৰ ওচৰতে হয় অঁ ওচৰতে, কিন্তু চাবলৈ যোৱা নাই যে।
অ আমি বৰদোৱা মেলা হৈ যে দৌল যাত্ৰা সেই দৌল যাত্ৰাতে গৈ পেলাই চাই। আহিলোগৈ।
অ আমিও গৈছো দল যাত্ৰাত। কিন্তু তেতিয়া বহুত মানুহ ভিৰ যায়, তেতিয়া নগলো ফাকু ফাকুৱা মেলা হয় যে।
অঁ।
মেলাতে গৈছিলোঁ। বৰদুৱাৰ মেলাত গ, অঁ অঁ শুনি আছোঁ মানুহৰ মুখত। ধুনীয়া চাবলগীয়া বু- হেৰি বনাইছে বুলি। তাকে ল'ৰাটোও কৈ আছে চাবলৈ যাম বুলি, লগ ধৰি আছে নিব লাগিব তাক লগত অ, আমি কেইজনীমান মানে। ওলাই আছো যাবলৈ।
অ অ।
গোটেই কেইজনীয়ে মিলি পেলাই যাম আৰু। চাবলৈ, সিহঁতৰ ল'ৰা ছোৱালী খিনি, অ যাওঁ প্ৰতি বছৰে যাওঁ ফাকুৱাত। একো যদি অসুবিধা নহয়। তুমি যোৱানে?
যাওঁ যাওঁ।
অঁ।
প্ৰত্যেক বছৰে যাওঁ।
অঁ ফাকুৱা মেলাত গৈ ভাল লাগে। কিবা কিবি নললেও অ। গৈ বোলে ভাল লাগে। এইবাটো দুবাৰ দু- দিনেই গ'লোঁ।
অ।
এদিন আমি তিনিওটাই গ'লোঁ। এদিন আমা আকৌ জা কেইজনীৰ লগত গ'লোঁ। সিহঁতৰ বোলে গাড়ীত যাম বুলি, গ'লে লাইন, বাছতে ওলাব সোনকালে যাম বোলো ব ওলা আৰু। নাই আৰু মই অকলে গৈছো। তোমালোকে ৰাতি থাকা নে তাত চাবলৈ গলে? অঁ। আমি ওচৰতে যে। মেলাত একো লোৱা নাই এনেই চাবলৈ যাওঁ। কিবা তি ঘৰৰ সজোৱা বস্তু আনো আৰু সৰু সুৰা তেনেকে
আহ। সেইবিলাক বস্তু কিনিবলে ভাল, ভাল লাগে আহ।
ওলাই গ'লে অকণ ভালো লাগে মনটো।
ভাল লাগে।
ল'ৰাটো স্কুলতে দি গোটেই বছৰটো স্কুল স্কু স্কুল থাকে অকণো ৰেষ্ট নাপায় সেইকাৰণে বোলো যাওঁ। তাকৌ লগৰ কণ তাৰো মনটো ভাল লাগিব।
ভাল লাগিব অ আৰু বৰদোৱা মেলাত তোমাৰ ৰাতি যে এই নাম হয়, নাম বিলাক চাই বেছি ভাল লাগে ন।
অ নাম হয় বোলে ৰাতি তেনেকৈ চাই পোৱাই নাই মই দিনত। যাওঁ সন্ধিয়ালৈ গুচি আহোঁ মানে দহটামান বজাতে যাওঁ আৰু দুটামান বজাত। সন্ধিয়া হওঁ সেই প্ৰগ্ৰামবিলাক। চাই পোৱা নাই তাকে। ভাবি আছোঁ এবাৰ বোলো যাম নেকি। থকাকে এৰাতি থাকি বোলে চাই। থৈ গুচি আহিম
অহ।
ভাবি আছো আৰু।
অ তাৰপিছত তেজপুৰলৈ যাবা।
তাৰপিছত অ তেজপুৰলৈ যাম বুলি ভাবি আছোঁ সময় হয় যদি ল'ৰাটো আকৌ নাটকৰ কৰ্মশালাও আছে। এই তেজপুৰত ঢেৰটো চাব লগা আছে আহ চাব লগীয়া ঢেৰ আছে হয়নে।
আছে
কিন্তু এতিয়া হেৰিহে নহয়, অঁ সময়হে হয়নে নহয় আজিকালি ল'ৰা ছোৱালী স্কুল বন্ধ দিলেও হেৰি নাই।
নাই অ কৈ স্কুলৰ পৰাও বহুত কিবা কিবি কৰিবলৈ দিয়ে নহয়।
অঁ প্ৰকল্পবিলাক দিব, ইংৰাজী, অসমীয়া। গণিত গোটেই সোপাপাই আজিকালি দিয়েচোন। আগতে আমি গৰম বন্ধ হলে একেবাৰে মামা ঘৰ জেঠাই ঘৰ পেহীৰ ঘৰ বিচাৰিবোৰ এতিয়া সিহঁতৰ সেইবিলাক সময় নহয় খালি অঁ কিতাপৰ মাজতে সোমাই থকা নিচিনা নহয় গৰম বন্ধ হ'লেও তাতে ব্যস্ত থাকিব লগা হয়। তাকে বোলো এ পা লৈ যাওঁ আকৌ নাটকৰ কৰ্মশালা হ'ব যে সেই তাতো দিছোঁ তাত দিম অঁ তাতো এডমিশ্যন দি থৈ দিছোঁ
অ
পাঁচ তাৰিখৰ পৰা আকে বিছ তাৰিখলৈকে হ'ব তাৰ আকৌ কৰিবলৈ মন আছে যে তাত নাটক প্ৰতি বছৰে হয় মানে নাটকৰ কৰ্মশালা সিজায় সেইকাৰণে আকৌ পৰীক্ষাও গৰম বন্ধৰ পিছতে আকৌ পৰীক্ষাও পাবহি তথাপিও বোলো অঁ মনটো ভাল লাগক বুলি পোলে এডমিশ্যন টো দি থৈ দিছোঁ আৰু নামটো লগাই থৈ দিছোঁ যাওক বুলো তাও মনটো ভাল লাগিব
উম
তোমাৰ ল'ৰা ছোৱালী কেইটাক কিবাহত দিছা তেনেকৈ গৰম বন্ধত
ল'ৰাটোৱে এই এইবাৰ ক্লাছ টেইনত যে বেলেগত একোতে দিয়া নাই
অঁ এইবাৰ ট্ৰেইনৰ পালেগ অ মেট্ৰিক দিব ভালকৈ পঢ়া শুনা কৰিব লাগিব।
তাক বেলেগত দিয়া নাই খালি ছোৱালীজনীয়ে এয়া আৰ্ট কৰে আৰু এক্সট্ৰাকে। আকৌ আঠ কৰি ভাল পায়।
দিব লাগে তেনেকে অকনমান ব্যস্ত থাকিব লাগে আজি আজিকালি হেৰি নহ'লেও নহয় চব জানিব লাগে।
চব জানিব লাগে অ।
স্কুলত নিজৰ হেৰিখিনি ছবিবিলাক আঁকিব পাৰিলেও। কিতাপৰ প্ৰেক্টিকেলৰ সেইবিলাক তেওঁ সেইখিনি ধানি জানিলেও ধেৰ কৰিব পাৰিলেও নিজে তাকে কৈ থাকো কেতিয়া বা আলোচনা কৰি থাকোঁ আগত তাতে আমি গৰম বন্ধ দিলে ইমান ফূৰ্তি পাওঁ। কৰি ঘূৰি ফুওঁ এতিয়া সিহঁত গৰম বন্ধ বুলি একো অনুভৱেই নহয় মানে গৰম বন্ধ গৰম বন্ধ আৰু গৰম বন্ধত ব্যস্ত থাক। থাকিব লগা হয় যেতিয়া।
অ
গোটেই হেৰি কেতিয়াবা কয় আমাৰ গৰম বন্ধ এনেইহে দিয়ে। তেনেকে ক ক'তো যাব নোপায়। যে তাকে ক সেইকাৰণে কৈছো আও তাক এইবাৰ বোলো লৈ যাম দিয়া।
অ
গুৱাহাটীত গ'ল যেনিবা যোৱা বছৰ নহয় মাজতে এদিন দেওবাৰ এটাতে যোৱা বছৰে আও দেওবাৰ আৰু শনিবাৰ কিবা বন্ধ পৰিছিলে। একে লগে সেই তেতিয়া গুৱাহাটীলৈ লৈ গৈছিলো মানে। তেতিয়া গুৱাহাটী চিৰিয়াখানাক অ। চিৰিয়াখানাত কলাক্ষেত্ৰ সেই দুঠাইত সোমাই পেলাই আহিলোঁ। ভাবিছোঁ তাকে এইবাৰ গৰম বন্ধ এ দুদ চাই ইয়াৰ পৰা যদি হেৰি নহয়। কোনোবা এটা চাইড ফালে যদি যাব। নোৱাৰো তেজপুৰৰ ফালে যদি যোৱা নহয় গুৱাহাটীতে যাম বুলি ভাবি থৈ দিছো আ দুঠাইত যিকোনো। বৰদোৱা গুৱাহাটী বা তেজপুৰ তেনেকে ভাবি আছোঁ আও।
অ
চাবলৈ হেৰি আছে যে গুৱাহাটীত ত' আছে।
চাবলগীয়া আছে। অঁ।
চাইন্স চেণ্টাৰ, কিবা কিবি। সিহঁতে চালে শিকিবও পাৰে যে আজিকালি কি কিতাপত এইবিলাক আহেই। কিতাপত পঢ়ি বোলে যদি অ দেখিলে বুজিবলৈ ভাল হয়।
অঁ।
সেইকাৰণে বোলো হেৰি কৰি লওঁ গৰম বন্ধতে লৈ যাম আৰু, যিকোনো দুঠাইতহে নিম বুলি কৈছে আৰু। সময় নিমিলিব নহয় এফালে গ'লে এফালে নহ'ব বৰদোৱাত বা ওচ ওচৰতে এদিন দিনদীয়াকৈ আহিব পাৰিমগৈ আৰু। বেছি সময় নালাগে। আমাৰ ইয়াৰ পৰা দহ মিনিট মানৰ বাটহে।
অ তোমাৰ এতিয়া কাম বন কৰি আজৰি হৈ গ'লা?
আজৰি নাই হোৱা। আকৌ কাম আছে নহয়। বেলেগ কাম।
অঁ।
দিনটোনো ক'ত আজৰি হৈ থকা যায় আৰু। ইটোৰ পিছত সিটো ঘৰখনত কাম ওলাই। মুৰ্গী এ এজনী হেৰি হৈছে পোৱালি উলিয়াইছে, অঁ সেই পোৱালিকেইটাকো চাই থাকিব লাগে।
অ কেইটা আছে পোৱালি?
সেই মুৰ্গীজনীকো চাই থাকিব লাগে মানে চাউল তাউল দানা পানী দি থাকিব লাগে পোৱালিকেইটাক।
পোৱালি কেইটা হৈছে?
দহটা হৈছে।
অঁ।
এই দুদিন চাব লাগিব আৰু তাৰপিছত মাকজনীয়ে লৈ ফুৰিব।
অঁ।
দুদিনমান মানে সিহঁতক ভিতৰতে ৰাখি থাকিব লাগিব দানা পানী দি পেলাই। সৰু হৈ আছে যে নহলে কাউৰীয়ে লৈ যাব এই সৰু খুন্দুৰ চাউল যে সৰু, সৰু চাউল সেয়া দিওঁ আৰু দোকানত কিনিম অ। খুন্দো চাউলটো আকৌ দোকানত কিনিবলে পায় নহয় সেইয়া ও আনিবলৈ দিও হেই তেনেকেই আও আকৌ তিনি চাৰিদিনৰ পিছত যে খুচৰি খাব পাৰা হয় যে তেতিয়া এৰি দিও আও তেনেকে
অ
তুমি পুহিছা নেকি কিবা তেনেকোৱা।
নাই মুৰ্গী পুহি অহা নাই এই ছাগলী পোৱালি দুটাহে আনিছো ৰ'বা ছাগলী খাহী পোৱালি সৰুকে আনি পেলাই মানে ডাঙৰ কৰিম। ডাঙৰ হৈছে যেনিবা অলপ।
অ ডাঙৰ হলে বেছি দিব পাৰিবা।
অ সেই এটা ঘৰতে মানে গছৰ পাত চাপৰ ভীমকল শাক পাচলি বাকলি সেই তেনেকে খুৱাই বোৱাই মানে ডাঙৰ কৰিছোঁ আৰু।
অ তেনেকে পুহিব লাগিব। ৱান
অহ
হ'ব দিয়া এতিয়া ৰাখিছোঁ অ হ'ব দিয়া।
অ